ঐ
অহ মই বহি আছো তুমি?
পোলে মইয়ো বহি আছো ৰবা কি ক আনে
অ
হয় হয় হেৰি কয় অহ কালি আমি অহ হয় আমি আমি এখন উদ্যানলৈ গৈছিলো তাত মানে প্ৰকৃতি সৌন্দৰ্য দেখি কিনে একেবাৰে মনটো ভাল লাগি গ'ল গম পাইছানে?
অ সঁচাকৈ নেকি তাতে কি কি দেখিলা
উ অ বহুত ভাল লাগিল কি কয় তাতে তোমাৰ অ সেউজীয়া গছ গছনি বিভিন্ন ৰঙৰ ফুল চৰাই চিৰিকটি একেবাৰে মানে কল্লৰ পৰিৱেশ পৰিষ্কাৰ পৰিৱেশটোৱে মনটো তাৰমানে সতেজ কৰি দিলে এনেওতো গমেই পোৱা প্ৰকৃতিৰ ভিতৰত গলে মাজত গলে মনটো এনেও ভাল লাগে আৰু বিশেষকৈ যেতিয়া চাৰিওফালেতে সেউজীয়া পৰিৱেশ থাকিব মনটো এনেও তাৰমানে তোমাৰ পাতল পাতল লাগে ন মো বহুত ভাল লাগিল তুমি তুমি এনে প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা পোৱা?
অ' হয়। মই প্ৰাকৃতিক পৰিৱেশ অ- প্ৰাকৃতিৰ মাজত সময় ক কটালে- কটাবলৈ মোৰ বহুত মন যায়। কি যিহেতু অ' তোমাৰ প্ৰাকৃতিৰ মাজত সময় ক টালে মানসিক শান্তি পোৱা যায় আৰু পৰি অ' ন
আৰু বিশেষকৈ পুৱাৰ
অ' - অ'। কোৱা - কোৱা। তোমাৰ বিশেষকৈ সেয়ে, তোমাৰ পুৱাৰ ঠাণ্ডা বতাহ আৰু সূৰ্যোদয় দৃশ্য দেখি খি মোৰ বহুতে ভাল লাগে মানে।
হয় - হয়। সেইটো হয়। মানে প্ৰকৃতিৰ যিখি নি তাৰ মানে প্ৰকৃতিৰ সৌন্দৰ্যৰ গুৰুত্ব বহুত আমাৰ জীৱনত ন'? ই আমাক আনন্দ দিয়াৰ লগতে সুস্থ পৰিৱেশো প্ৰদান কৰে। যদি আমাৰ পৰিৱেশ এটা অ' পৰিৱেশটো মানে পৰিষ্কাৰ হৈ থাকে, তেতিয়া আমিও সুস্থ থাক কো আমাৰ মানসিক- অ' মানসিক ঠাইৰে গোটেইখিনি সকলো দিশে সুস্থ থাকে আমাৰ। কাম কৰি ভাল লাগে। সকলোৰ লগত কথা পাতি ভাল লাগে। তেনেকুৱা গ গতিকে মই ভাবোঁ চহৰত চহৰত বিশেষকৈ কিন্তু, চহৰত এনেকুৱা সুবিধা পোৱা নাযায়। কাৰণ চহৰতো আৰু সেইতি সৌন্দৰ্য বুলিবলৈ একো নাই। গতিকে যি যিখিনি আমাৰ গাঁৱলীয়া পৰিৱেশ বা পাহাৰীয়া ঠাই, সেইবোৰ গৈ কিনে অতিকৈ ভাল লাগে মোৰ।
হয় - হয়, ঠিকেই কৈছা। যিহেতু আজিকালি চহৰত তোমাৰ গছ-গছনি কাটি নোহোৱাই কৰিছে। চাৰিওফালে তোমাৰ অ- ডাঙৰ - ডাঙৰ অট্টালিকা, বিল্ডিং আমি সেইবোৰে দেখিবলৈ পাওঁ। আৰু যিহে- যিখিনি বাচি আছে, সেইখিনিও মানে অ'। উ- ধ্বংস কৰিছে যেনেকে এতিয়া শুনিব পাইছা কি নিজে দ্বীপৰ বিলৰ গছবোৰো কাটি নষ্ট কৰিছে অ মানে দ্বীপৰ বিল তাতে কিবা হয়টো বনাব ত' এই এইবোৰে মানে এ এইবোৰে মানে বহুত ক্ষতি কৰে মানে তোমাৰ এইবোৰে প্ৰাকৃতিক প্ৰাকৃতিক সৌন্দৰ্য বোৰ নাইকিয়া কৰে লগত লগতে মই ভাবো মানুহৰো এইবোৰৰ কাৰণে বহুত উপ অ অপকাৰ হ'ব হেৰি হব বুলি মই ভাবো আমি যিমান পাৰো গছ গছনিবোৰ ৰূপ হয় আমি যিমান পাৰো গছ গছনিবোৰ ৰুব লাগে বা আমি আনকো কব লাগে গছ গছনি ৰুবলৈ যিহেতু আমি জানো যে উ অ গছ গছনিয়ে আমাক আ অক্সিজেন দিয়ে আৰু বিনিময়ত আমাৰ পৰা কাৰ্বন ডাই চাইড লয় তু মই ভাবো আৰু বিশুদ্ধ বায়ু বায়ু বায়ুৰ দিয়ে অ তোমাৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে কিন্তু টো বৰ্তমান অঞ্চ অঞ্চলত অ বৰ্তমান সময়ত মানে মানুহে যেনেদৰে গছ গছনি কাটি নষ্ট কৰিছে তুমি ভাবানে যে ভৱিষ্যতে ই আমালৈ অ ডাঙৰে আমাক ডাঙৰ পৰিৱেশ অ পৰিৱেশ ৰক্ষা কৰা এক ডাঙৰ ভাবুকি দিব বুলি তুমি ভাবা নাই
হয় সেইটো একেবাৰে ঠিকে কইছা সেইটো চিন্তাৰ বিষয় আমি সকলোৱে গছ ৰোপন আৰু পৰিৱেশ সংৰক্ষনৰ বাবে আগবাঢ়ি অহা উচিত কাৰণ যিটো পৰ্যায়ত যিটো মানে উ যিটো ভাৱে তাৰমানে আজিকালি গছ গছনি কটা হৈছে যেনেকে দীপৰ বিল দীঘলী পুখুৰী আজিকালি সেইফালে গোটেইখিনি গছ গছনিয়ে কাটি দিয়া হৈছে অকল ডাঙৰখনক আকলি জিকাইবোৰ বনোৱাৰ কাৰণ। মানে ডাঙৰ ডাঙৰ সেতুবোৰ বনোৱা কাৰণে গতিকে মই ভাবো এইবোৰ কাৰণে পৰিৱেশ বিনষ্ট যায় আমি সঠিককে অক্সিজেন পোৱা নাই আৰু যিখিনি আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ সেইখিনি গেছ মানে বায়ুমণ্ডলত ঘুৰিকিনে এটা বিষাক্ত কাৰ্বন মনক্সাইড এইবোৰৰ নিচিনা বিভিন্ন ধৰণৰ গেছ মানে উৎপাদন কৰে যিটোৱে আমাৰ ক্ষতি ক্ষতি কৰে গতিকে এইটো অতিকৈ গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় আৰু আমি সকলোৱে গছ ৰোপন আৰু পৰিৱেশ সংৰক্ষনৰ বাবে আগবাঢ়ি আহিব লাগে যাতে মানে আমি পৰিৱেশটো সংৰক্ষণ কৰি ৰাখিব পাৰো নে কি কোৱা।
ঠিকেই কৈছা ঠিকেই কৈছা আৰু তদুপৰি তুমি আজিকালি আমি প্ৰায়ে দেখা পাওঁ অ তুমি ওলাই গ'লেও দেখা পাবা তুমি চাবাচোন ওচৰৰ জান জুৰি যিবোৰ আছে নদ নদী যিবোৰ আছে তাৰে মানুহবিলাক মানুহ বোৰে মানুহ বোৰে প্লাষ্টিক সি কৰ বস্ স্তুবোৰ মানে তাতে পেলাই পেলাই গোট টেই আৱৰ্জনা সৃষ্টি কৰে তো তমি চাবা গোট টেই আৱৰ্জনাৰ দমত মানে গেলা পচা গোন্ধবোৰ ওলাই মই ভাবো এইবোৰ এইবোৰ এটা মানে এইবোৰৰ পৰিবেশক বৰকৈ নষ্ট কৰে তুমি ভাবা নে যে নদ নদীবোৰ চা চাৰিওফালে একদম হয় ক'লা পানীৰে একদম পানীবোৰ কলা হৈ থাকে
উ একেবাৰে ঠিক কৈছা প্লাষ্টিক ব্যৱহাৰ কমোৱা আৰু আ বৰ্জনা নেপেলোৱাটো আমাৰ দায়িত্ব ত্ব আৰু প্লাষ্টিক যিমানেই ব্যৱহাৰ হব সিমানেই পৰিৱেশ প্ৰদূষিত হব কাৰণ প্লাষ্টিকটো কেতি য়াও পছি নাযায়। প্লাষ্টিকটো এনেকুৱা বস্তু সেইটো কেতিয়াও বেয়া নহয় সদায় মাটিত তলত বছৰে বছৰি পৰি থাকিলেও বেয়া নহয় আৰু ই আমাৰ পৰিৱেশতটো বিনষ্ট কৰে আচলতে প্ৰাকৃতিক সৌন্দৰ্য্য সংৰক্ষণ কৰি ৰখাটো বা ৰক্ষা কৰাটো কেৱল চৰকাৰৰ কাম নহয় প্ৰতিজন নাগৰিকৰো দায়িত্ব। যদি চৰকাৰে কিবা এ কাম কৰি আছে যিটো আমাৰ প্ৰকৃতিত উপৰত ক্ষতি কৰি আছে সেইটো ঠাইত আমাৰ নাগৰিকে ভাল হকা বাধা কৰাতটো উচিত আৰু যিটো কামত চৰকাৰে ভাবে যে আমাৰ নাগৰিক আমাৰ সমাজখনে বেয়া কৰি আছে গছ গছনিয় হওক বা বিভিন্ন কাৰণতে হওক পৰিৱেশটো বিনষ্ট ষ্ট কৰি আছে সেইখিনি ঠাইত চৰকাৰে দায়িত্ব লোৱাটো উচিত। মোৰ মতে।
হয় হয় ঠিক কথা কৈছে আৰু তুমি আমি চৰ চৰ আমি যদি প্ৰকৃতিক সুৰক্ষা দিওঁ তেন্তে ভৱিষ্যত প্ৰজন্মই তেতিয়াহে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব আৰু প্ৰকৃতিক আহ প্ৰা কৃতিক সৌন্দৰ্য ৰক্ষা কৰাটো বৰ সহজ আমাৰ প্ৰতিজন নাগৰিকে আমি যিমান নাগৰিক আছোঁ প্ৰতিজন নাগৰিকৰে দায়িত্ব। প্ৰতিজন নাগৰিকে যদি মনত ভাবি লয় যে মই আহ প্ৰকৃতিৰ সৌন্দৰ্যবোৰ নষ্ট নকৰো আৰু মই য'তে ত'তে আৱৰ্জনা নেপে পেলওঁ মানে এইবিলাক এই বিলাক যদি প্ৰতিজন না না নাগৰিকে নিজৰ চিন্ত ধাৰা যোনটো আছে বা মনৰ ভাৱ এই এইখিনি যদি সলনি কৰে তেতিয়াহলে নিশ্চয় আমাৰ প্ৰকৃ প্ৰকৃ প্ৰ প্ৰকৃতিক সৌন্দৰ্য একেবাৰে মনোমোহা হৈ থাকিব মই ভাবো আৰু ম‌ই নোহোৱা হয় আৰু যিখিনি ক্ষতি হৈছে সেইখিনিও ক্ষতিপূৰণ হ'ব
হয় হয় এইটো সঁচাকৈ প্ৰকৃতি হয় মই ভাবো যে আমাৰ ভৱিষ্যত প্ৰজন্মই আহ অ মানে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব যদিহে আমি প্ৰকৃতি সুৰক্ষা কৰো আৰু সঁচাকৈ প্ৰকৃতি হৈছে আমাৰ জীৱনৰ অমূল্য সম্পদ কাৰণ মাটি লে আমি আছো ন যদি প্ৰকৃতি ভালে থাকে। তেতিয়াহে আমিও সুৰক্ষিত কাৰণ অ কাৰণ অৱশেষত আমি যিখিনি বা কাৰ্বন ডাই অক্সাইড এৰুৱাৰো উদ্ভিদে বা প্ৰকৃতি আমাক যিখিনি অক্সিজেন দিয়ে সেইখিনিহে আমি জীৱ বাচি আছো জীৱ সমাজ আছে গতিকে যদি প্ৰকৃতি নাথাকে আমাৰো একো অস্তিত্ব নাথাকিব প্ৰকৃতি বাচিলেহে জীৱন বাচিব সেইটো ডাঙৰেও কৈছে আগতেও কৈ থকা হৈছে যদি প্ৰকৃতি বাচে তেতিয়াহে জীৱন বাচিব আৰু প্ৰকৃতি আৰু জীৱন বচাবৰ কাৰণে আমি গছ গছনি উদ্ভিদ এইবোৰ সংৰক্ষণ কৰিবই লাগিব
হয় হয় ঠিক কথা কৈছা আৰু আজিকালি কিন্তু প্ৰকৃতি মানুহে ইমান আহ খুব কম সংখ্যক মানুহ মানুহ দুভাগ হৈ গৈছে মোৰ মতে কাৰণ আহ কিছুমান মানুহ আছে যোনে প্ৰকৃতিক সচাকে খুবেই ভাল পায় তেওঁলোকে প্ৰকৃ টি বিলাক হোৱাটো একেবাৰে নিবিচাৰে তেওঁলোকে সেই হিচাপে অ প্ৰক সংৰ ন কৰিব বিচাৰে মানে অ প্ৰকৃতি সুৰক্ষ শিক্ষা প্ৰদান কৰিব বিচাৰে কিন্তু তেনে আৰু তাত তে আনহতে আৰু কিছুমান মানুহ আছে যিসকলে এ এ কবাত গ'লে তোমাৰ কিবা খালে প্লাষ্টিকৰ যিবোৰ বস্ত বোৰ ৰাস্তাতে পেলাই যায় ত' ই এইবোৰ তেওঁলোকৰ মানে অ হয় তেওঁলোকে এইবোৰ চিন্তা ধাৰা যদি সলনি নকৰে মানে ত' চৰকাৰে হয়তো প্ৰকৃতিক সুৰক্ষা যদি দিব বিচাৰে তথাপিও মানে দিব নোৱাৰিব। কাৰণ মানুহৰ চৰকাৰে কিবা। এখন আাচনি দিব বা হেৰি। দিব তোমাৰ তৌ সেই বস্তুটো হিচাপত মানে মানে্ নহয়ও নিজৰ ভাৱধাৰাবোৰ সলনি কৰিব লাগিব তাৰ লগত
উম উম হয় হয় তুমি থিকে কৈছা। কাৰণ মই দেখিছো। যে বহুতো মানুহে গাড়ীৰে অহা যোৱা কৰিলেও প্লাষ্টিক টো পানী বটল টো খাই কিনে পানী বটল টো ৰাস্তাতে পেলাই দিয়ে আহ কিবা কিবি ধৰ খাদ্য বস্তু নিমখীয়া বস্তু খাই কিনে সেইবোৰ ৰাস্তাতে পেলাই দিয়ে আৰু সেই সেইবোৰ বস্তু কি হয় জানা নলা নৰ্দমাত বোৰত জমা হয় আৰু বিশেষকে আমাৰ অসমৰ আটাইতকৈ এটা ডাঙৰ অসুবিধা হৈছে অসমৰ বানপানী আৰু এইটো হৈছে আমাৰ বিশেষ মানে এইটো মেইনলি হৈছে প্ৰকৃতিক পৰিৱেশৰ। মানে বিনষ্ট কৰাৰ কাৰণেই। জতে টতে প্লাচ পেলোৱা আৱৰ্জনা পেলোৱা এইবোৰে নলা নৰ্দমাাবোৰ মানে বন্ধ কৰি দিয়ে য'ত মানে পানী সহজতে মানে ভাল হব নোৱাৰে সেইটো কাৰণে আচলতে পৰিৱেশো বিনষ্ট হৈছে বানপানীৰ সৃষ্টি হৈছে আৰু কব গলে এইখিনি চৰ আৰু হাজাৰ চাফা কৰিলে নে কিমান চাফা কৰিব এজন নাগৰিক হিচাপে আমাৰো এটা এটা দায়িত্ব আৰু কৰ্তব্য আছে যে আমি আমাৰ প্ৰাকৃতিটোক প্ৰাকৃতিক সৌন্দৰ্য বজাই ৰাখিবৰ কাৰণে যাতে নিজে সচেতন হওঁ নে কি কোৱা।
হয়, হয়, ঠিক কৈছা, আৰু মই ভাবো তদুপৰি তোমাৰ বিদ্য়ালয় আৰু মহাবিদ্যালয়সমূহতো পৰিৱেশ সচেতনমূলক কাৰ্যসূচী আয়োজন কৰিলে ভাল ফল পাব পাৰি, ইয়াৰ পৰা
হয় হয় ময়ও ভাবোঁ, আৰু আমি অধিক গছ পুলি ৰোপন কৰিব লাগিব আৰু অপ্ৰয়োজনীয় ভাৱে গছ কাটিব নালাগিব, মোৰ মতে এইখিনি যিমানে আমি গছ পুলি ৰুম, সিমানে আমাৰ প্ৰকৃতি বাচিব, আৰু গছ পুলিটো অ'লৰেডি, ইতিমধ্যে আমি অসমত বা য'তেই নহওকে, আমাৰ অসমখন অ আমাৰ শিক্ষিত অঁ এই কাৰণে মানে সকলোৱে চিনি পায় কাৰণ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যটোৰ কাৰণে, মানুহে যিমানে গছ কাটিব সিমানে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য নোহোৱা হ'ব, আৰু আমিও কেতিয়াবা হয় যদি, এনেকে যদি থাকে, আমি হয়তো অসমখনক আগৰ নিচিনাকৈ চাবই নোৱাৰো তেতিয়া, গতিকে আমি গছ পুলি ৰুব লাগে আৰু অপ্ৰয়োজনীয় ভাৱে যিবোৰ গছ কাটি পেলোৱা হৈছে সেইবোৰ বন্ধ কৰিব লাগে।
হয়, লগতে আমি আমাৰ ভৱিষ্যত প্ৰজন্মকো প্ৰকৃতিৰ গুৰুত্ব কিমান সেই বিষয়ে যদি আমি বুজাই যাওঁ এতিয়া পৰা তেওঁলোকে অঁ, তেওঁলোকে তেতি, তেতিয়া হয়তো ভৱিষয়তে গৈ পেলাই প্ৰকৃতিৰ যিখিনি অঁ মানে ক্ষতি হৈছে সেইখিনি হয়তো পূৰণ হ'ব পাৰে কৰ'বাত। নাপাব।
হয় হয়, ময়ো সেইটোয়ে ভাবো, গতিকে ভাল লাগিল আজি কথাখিনি আলোচনা কৰি, প্ৰকৃতিৰ ওপৰতহে আমি এইখিনি কথা পাতিলোঁ। আগলৈ আকৌ লগ পাম, আজি ইয়াতে সামৰিছো।
দিয়া মোৰো ভাল লাগিল, আজি ইয়াতে সামৰিছোঁ, ঠিক আছে হয়